হেল্ল' হেল্ল'
হেল্ল'?
মনিচা নাই অই।
অ'! শুনি আছোঁ কোৱা?
কি কৰিছা?
এই বহি আছোঁ। তুমি?
মই আছোঁ এনে।
চাহ টা খালা?
খালোঁ, খালোঁ। তুমি?
মইয়ো খালোঁ বাৰু।
সেইদিনাখন তুমি দোকানত কি কৰি আছিলা ঔ?
এ, এনেই আদ্দা মাৰি আছিলোঁ ইয়াতে।
ইচ্ছা!
উম!
বাকী আজি কলেজ গৈছিলা?
অ'! গৈছিলোঁ।
নেদেখিলো যে তোমাক? মইতো গৈছো, কিয় নাই যোৱা, মই গৈছোঁ তো।
মইয়ো দেখাপোৱা নাই। সেইকাৰণে, সুধিছোঁ বেছি।
তুমি আহা নাই নেকি?
নাই, নাই। মই গৈছিলোঁ।
অ'! বাকী ভাল খবৰ খাতি?
হা?
খবৰ খাতি ভালেই।
উম! ভালে আছোঁ বাৰু যেনে তেনে। তুমি আৰু ক'ল চল নকৰা। এইকেইদিন কি ক'বাত বিজি নেকি?
তাকে মানে, ফ্ৰী পোৱা নাই যে। সেইটো কাৰণে মানে, ক'লচল কৰা নাই। অ'! বিজনেছ কৰি থাকিম।
আচ্ছা! কিহৰ বিজনেছ কৰা বা তুমি?
হা?
কিহৰ বিজনেছ কৰা?
এই, কি কয় মানে, খোলা নাই বাৰু খুলিম বুলি ভাবি আছোঁ!
আচ্ছা! কিহৰ?
ত' তাকেই মানে, কিহৰখুলিলে ভাল হ'ব কোৱাছোন?
এতিয়া তুমি মাৰ্কেট, তোমাৰ প্লেচটোত কি বস্তু নাই সেইটো বস্তু ধ্যান দিয়া ন'? মোৰ মতে দেই! কাৰণ, যদি তোমাৰ চেণ্টাৰত কাপোৰৰ দোকান বেছি তুমি, কাপোৰৰ দোকানখন খোলাত তোমাৰ ইমান এটা লাভ নাই। যোনটো, যোনটো তোমাৰ, চেণ্টাৰত নাই বা তোমালোকৰ সেইখনত নাপায়। সহজে দূৰত যাব লগা হয়। সেই তেনেকুৱা, বস্তু এটা কিনা, খোলা মানে?
সেইটো হয় বাৰু।
উম আৰু বিজনেছ কৰোঁতে এটা কথা মনত ৰাখিবা তোমাৰ লাভ লোকচান থাকে।
উম, ‌সেইটো
সদায় সদায় যে লাভ হব তাৰ কোনো মাইনে নাই আৰু সদায় যে লচ হ'ব সেইটোওতো নাই এদিন লাভ এদিন লোকচান হ'লে এদিন লাভ হ'বই
তাকেই উম মানে কি তাকে ভাবি যে কি খুলোঁ
তোমালোকৰ চেণ্টাৰত মই দেখা মতে এই ঘড়ী চৰিৰ দোকান নাই বুজিছা মানে এটাক ভাল ঘড়ী লাগে বুলি ক'লে সেইটো হেণ্ড ৱাটচয়ে হওক বা যিহৰে হওক মানে দোকান খন নাই ম পাবলে একদম মেইন টাউন আহিবগে লাগে হয়
তাকে তুমি অলপ ঠিকেই কৈছা যে বাৰু মই ধ্যানে দিয়া নাছিলোঁ এইটো কথা
উম মই ধ্যান দিছো মই মানে তোমাৰ আমাৰ ইয়াতো এখন খুলিছো ন জোতাৰ দোকান আমাৰ আমাৰ চেণ্টাৰত দেখিছে জোতাৰ দোকান নাই এখন খুলিছো সেইদিনাখন তোমাৰ অপেনিং কৰিলো বাৰু অপেনিংত মতা নহ'ল দেই বেয়া নাপাবা কাকোৱেই মতা নহ'ল
দে একো নাই বাৰু
তোমাৰ জোতাৰ দোকান খন খুলিছো ব্ৰেণ্ডেড আহ আহিবা ইয়ালৈ যদি লাগা হয়
উম মানে লম ল'ম ভাবি আছো জোতা তে যাম দিয়া তোমাৰ তাতে
অকে আমাৰ তেতি আহিবা নতুনকৈ কৰিছোঁযে অফাৰও দিম
বাকী ক'বাত ফুৰিব যাম বুলি কৈছিলা
ফুৰিব অ তোমাক মই কৈছিলো হয় এই তোমাৰ শ্বিলং যোৱা কথা আছিলে মানে যাম বুলি ভাবিছো আৰু
উম ভাবিছো মানে কি আৰু ওলাই দিওঁ নেকি
ওলাই দিওঁ আমাৰ লগৰ ছোৱালী কেইজনীমান যাবহা চাৰিজনী মান মৰে লগ
অ হ'ব নাই বাৰু নাই নাই একো নাই মানে কি গোটেই খিনি গ'লে অলপ অ ভাল লাগিব
অ অকল লৰা গৈ ইমান ভাল লাগে অ ল'ৰা আৰু ছোৱালী দুজনী চব মিলাই পেলাই গলে আৰু ভাল লাগে ন প্ৰথমতে বাইকত যাম বুলি ভাবি হা কিন্তু কি হ'ল মানে এতিয়া ছোৱালী চবকে মানে তোমাৰ বাইকত ল'ৰা এটাৰ লগত কম ফ'ৰৰ্টেবল নহয় ন ঘৰৰ মানুহ ছোৱালী নহয় অ আৰু ছোৱালীো জানা এতিয়া কোনোবা ছোৱালী কাৰ বি এফ আছে কাৰ কি আছে এইবিলাক তুমি কোনেও গম নাপোৱা হয় নাই এতিয়া ঘপককে ল'ৰা যদি ফটো এখন দেখ বাইক ত একেলগে যোৱা সেইখনতো আৰু মহা যুদ্ধ খালে হয়য়ে সেইকাৰণে মানে মই ভাবিছো গাড়ীতে যোৱা ভাল আৰু উপায় নাই
তোমাৰ কি ক লগৰতোৱে গড়ী এখন লম বুলি কৈছিলে যে ল'লে
অ ল'লে ল'লে সেইদিনা এখন তোমাৰ ইন'ভা এখন লৈছে সেই কাৰণতে কৈছো মই গাড়ী যাম বুলি ইন'ভা এখন লৈছে ন তাৰ গাড়ীখন নতুন হৈ আছে খনকেই লৈ যাম তেলটো ভৰাই দিম আৰু লগৰ হিচাপে হৈ গ'ল উম
পানী
তেচ কিনে চাৰিদিনো থাকিব লাগিব কাৰণ দুদিন চোৱা আপডাউনতে গুচি যাব
অ সেইটো হয়
টো তাত দুদিন থাকিব লাগিবতো আমাক বাজেটো লাগিব সিমানটো তুমি ভা কিমান ভাবিছা বাজেট কিমান ললে হয় মানে তোমাৰ মতে
বাজেট মানে এতিয়া ভাল ঘুৰো ফুৰো বুলি কলে মানে অলপ বাজটটো অলপ ভাল লাগে বুজিছনে নাই এতিয়া তুমি যদি তিয়া মানে অম আজিয়ে যাই মানে অলপ ঘূৰি পকি অহা মানে এনেকোৱা চিচতেম নকৰোঁ মানে ভালকৈ একদম ধুনীয়া কৈ যাই পেলাই আহিম বুলি ভাবিছোঁ মানে এইবিলাক জেগাটো ইমান বাৰে বাৰে যোৱা নহয় ন
নহয় অ
সেইটো কাৰণে মানে
ময়ও ভাবিছো তোমাৰ বিশ মান ললে বিশ পঁচিশ মানলে হৈ যাব চাগে ন মইতো বিছ বুলি কৈ থোৱা আছে চবকে মানে বিছ বুলিয়ে কৈছো তাতকে কম কোৱা নাই বাঢ়িব পাৰে কিন্তু কম হব বুলি কোৱা নাই কাৰণ
খোৱা বোৱা।
অ ৰুম ভাড়া বেছি। বহুত বেছি মানে তাত টুৰিষ্ট গৈ থাকে ন সেইকাৰণে মানে ৰুম ভাড়াতো বঢ়াই দিছে আৰু।
জনাম এইফালে বাৰু কমে। ইফালে অলপ খোৱা বোৱালৈ অলপ দাম আহে না। সেইটোৱে আৰু এতিয়া তুমি গ'লা কিবা এটা তাতে দেখিলা লওঁ বুলি ভাবিবা লওঁ।
সেইটোৱে এই- সেইকাৰণে নিজৰটো লাগে আৰু নিজৰ বস্তুটো আৰু মোৰ মতে কাৰণ- মোৰ মতে কওঁ তোমাৰ যদি নিও চবেই বিচাৰি লৈ যাম মানে যদি নিনিওটো কমেই লৈ যাম। কিন্তু মানে কোনো নিজৰ- কাৰণে বোলে অলপ দহ এহেজাৰ দুহেজাৰ বেছি লৈ গৈছো বা কম লৈ গৈছো সেই- টো নহয় কাৰণ- এতিয়া তুমি বিশ হাজাৰ লৈ গৈছা মই- পোন্ধৰ হাজাৰ এটা লৈ গৈছো। দেই তোমাকো বস্তু- ভাল লাগিলে মোকো মোৰো মন গ'ল মইও লৈ ললো। তোমাৰো মন গ'ল তুমি মোৰ নাই মই তোমাৰ পৰা ললো সেইটো ললো কিন্তু পিছত যদি তোমাক মই পইছাটো ঘূৰাই নিদিও- ত তুমি ক'বা নহ- ত সি ললে লৈ পেলাই ঘূৰাই নিদিলে। সেইটো অ সেইটোৱে মই সেইটো কাৰণে মানে ভাবিছো ললে মানে- চবে সমানে ল'ম নল'লে মানে এই কম বেছি এইবিলাক খেল-
অ তাকেই মানে- খুলি ঘূৰিম খুব মই বিন্দাজ মানে আৰু। একো টেনচন নোহোৱাৰ নিচিনা। ল'ব আছে লম- খাব আছে- খাম যি ঘূৰিব আছে ঘূৰিম আৰু ঘূৰিম বা-
পইছা দি লওঁক কোনো একো ক'বলগীয়া কথা নাই। যোনে কিবা খাই বেয়া মত- খায় বা কিবা খায়-
আহ অ সেইটোতো এইটো বাদ দে চোন। তাতে মানে কি এতিয়া চোৱা আমিতো এইবিলাক- কৰিব নাজানো আমি ভালকৈ মানে জেগাটো চাম যেনেকে-
সেইটো নাই কিছুমান থাকে ন ল'ৰা এটা কিছুমান থাকে আৰু ছোৱালীও আজিকালি- ছোৱালী জানাই ক খুনক নাখাই বুলিওঁ নকওঁ মই। ছোৱালীয়ে কোনে খাই কোনে ভিতৰি ভিতৰিতো কোনো নাজানে আৰু ঘৰৰ পৰা যাব যে লগৰ খিনিৰ লগতো এইটো চলি যায় নৰ্মেল হৈ যায় আজিকালি। এইটো কাৰণে কৈছে যে মই ইমানতে কৈছোঁ- খা যোনে যি খাওঁ খা বাট লিমিটত।
অ যাতে একো প্ৰব্লেম নহওক পিছত। অ এই এনেকে হ'লে মানে অলপ উম। এই এনেকে হ'লে ভাল মোৰ লগৰ কেইটা যাম বুলি কৈছে কিন্তু মই কৈ দিছো যে কিন্তু যি কৰি উৎপাত একদম নাই। বিন্দাছ যাম বিন্দাছ ঘুৰি কৰি আহিম।
গৰ জেগা হয় ন আৰু ইফালে টাউন ছাউন মানুহ বিলাক জানাই কিমান মানে ট্ৰাইবেল মানুহ বিলাকৰো খং টো বেছি থাকে ন? সেই এই ইমান কৰি থৈ যায়। অ কৰিবি ফটোআমি চবে কৰে ফুৰ্তি কৰিয়ে কিন্তু ইমান নহয় আৰু যে লিমিট পাৰ নকৰিবি।
অ এই ফেচবুক বিলাকত দেখাই থাকে ভিডিঅ চিডিঅ। যে মানুহে কত যায়, কিবা হয় এইবিলাক নহয় জানো? ধুনীয়াকৈ যাম। যিহেতু ঘূৰিব যাম ন অলপ দূৰ যাম। এতিয়া মানে মা দেউহতো চিন্তা নকৰক যাতে মোৰ ল'ৰা এনেকৈ হয়
মোৰ ল'ৰাটো গৈছে, অ।
মানে আমি নিজে আমি অলপ চিন্তা কৰি যাব লাগিব যাতে ঘৰ ইফালে হেৰি কৰিব লাগিব ন? মানে আমি ঘুৰিব গৈছো, ঘৰৰ পৰা ওলাই গৈছো। এইটোৱেই নহয় যে আমি উৎপাত কৰিম।
অ সেইটোৱেই। এয়া এয়াই। যেতিয়া এৰাল চিগা গৰু নিচিনা হৈ গলেটো কনচা হ'ব
উম সেইটোৱেটো। এতিয়া চব গৰু এৰি দিলে গৰু হে। তুমি বেলেগৰ বাৰীত সোমালে মাৰিবই তো
সেইটোৱে মাৰিবই সেইটোৱে। আৰু আজিকালি যিহে মানুহ মাৰিও মানে মাৰি পেলাই থৈ দিব তাতে।
মানে মানুহক
অ সেইটোৱে।
উম।
সেইকাৰণে মানে চবকে, বতৰ আজি ডাৱৰীয়া দেই।
আমাৰ ফালে বৰষুণ দি আছে অলপ আগতে এৰিছে।
আমাৰ বৰষুণ আমাৰ দিয়ে ৰ'দ দিয়ে বৰষুণ দিয়ে ৰদ দিয়ে এনে-
অ কৰিছ অ বাকী বতৰ মৰিমা ধৰিব নোৱাৰি। নো
নহয় এই বতৰ মহিমা ধৰিব নোৱাৰি।
মানে গ'লে ভাল আছে
হেল্ল' কে কেই তাৰিখ মানে ক'লে ভাল আছিলে কৈছোঁং এইয়া শ্বিলং
যাওঁ বুলি ভাবছো মানে ফাৰ্ষ্ট উইকতে যাওঁ বুলি ভাবিছ
তাতে গলে বাৰু তেনেকাতে ঠিক ঠিকে আছে ন মানে বেছি দেৰি নাহব আৰু মানে লগতে কথা পাতিম আৰু লগতে ওলাম নিচিনা।
অ মানে যচত ওলাই মানে তেয়া থৈ দিলে ন থাকি যাব একেবাৰে সেইকাৰণে মানে
গো লেগেনে ভাল
থৈ দিবলৈ নাই এক জ'চত ওলাই যাও আৰু একেবাৰে এটা জচতে ওলাই যাও ওলাই যাও। অ বুজিলা অ সেইটোৱেই মই ভাবি মই তোমাৰ তোক মই গ্ৰোপত এড কৰা নাই গ্ৰোপত এড কৰি
অ কৰিবা কৰি আৰু মোক কৰিলে মোৰ লগৰকেইটাকো কৰি দিব পাৰিম ন।
অকে তোমাক মই এডমিট মাই আনিম তুমি কৰি দিবা পাৰিবা চবকে এড ম বেছি নোলিয়াবা দছটা ছোৱালী চাৰিজনী ওলাব দেই মোৰ লগৰে আৰু ইমান আৰু তুমি লৰা ওলোৱা। তোমাক লৈ মোৰ টো এক দুই তুমি তোমাৰ মই দু- তাৰ এজন আছে তিনিটা মোৰ লগৰ লৌ তুমি তুমি যদি লোৱা পিছ
উ মোৰ ওলাব দুটা বা তিনিটা ওলাব। এটা যাওঁ বুলি কৈ অ সেইটো হয় বাৰু নাই একো নাই বাৰু প্ৰব্লেম নাই এইটো।
বাজেটো আহিব সিমান তে বেলেগ একো নাই আৰু প্ৰতিবাৰে যোৱা নহয় নহয়। যাম যেতিয়া এবাৰ ভালকে
অ এবাৰেই যাম আৰু ভৱিষ্যতে বাব, পঢ়ি আহিছে বোলে তেতিয়া যাম আৰু,
অ সেইটো পিছৰ আৰু সেইটো।
মানে এতিয়া যিহেতু অলপ হেৰিত যাম ন,
অঐ হ'ব দিয়াাৰ মই অলপ পিছত ফোন কৰি আছো, গ্ৰোপত এড কৰি আছো হা।
উম দিয়া ঠিক আছে হ'ব।
ফোন কৰি আছে মানে মোক।
উম দিয়া আও।